হেল্ল'।
হেল্ল'।
শুনিছে?
অ শুনিছোঁ এই সৰু উঠিল লেট্ৰিন গ'ল।
অ। মই বোলো শুলে নেকি।
নাই লেট্ৰিন গ'ল।
বাকী টিউচন কেইদিন আৰু?
উম।
টিউচন কেইদিন?
হেল্ল'।
অ।
টিউচন দেওবাৰলৈ। উম।
তাৰ পিছত সেইয়া
এইকেইদিন বন্ধ থাকিব ৰেষ্ট। ৰেষ্ট লাগে দেচোন অকমান আও নহ।
উম।
সেইকাৰণে। মানে এইকেইদিন এতিয়া বন্ধ পাইছে যদিও আকৌ এইখিনি সময় বন্দী হৈ থাকে যে। এ সিহঁতটো অকমান ফ্ৰী হওঁক দে বুলি পেলাই। দেওবাৰলৈ কৰিম আৰু এইকেইদিন চাৰিদিন পাঁচদিনহে বন্ধ পাব।
উম।
আকৌ স্কুল খুলিবই হ'ল।
উম।
উম। পথাৰৰ কাম হ'ল নে নাই?
পথাৰৰ কাম হোৱা নাই কঠীয়া সোপা চাপো ইয়াৰ পিছত লগাই লওঁ চাৰে চাৰি বিঘা এই চাৰে চাৰি বিঘা ওপৰত গ'ল। অলপ বাকী আছে আৰু আধাৰ বিঘা।
আধা বিঘা বাকী আছে। অ।
উম আধা বিঘা মান বাকী আছে।
উম।
তাৰ পাঁচ বিঘা বাচমতী আৰু ৰঞ্জিত।
অ', কিমান পানী বহুত পানী হ'ল নেকি?
কঠিয়া খিনি চাপৰ একেবাৰে চাব এবেগেত। যিখিনি আছে আছে মানে এবেগেত বাকীখিনি ওখ হোৱা খিনি ৰুলোৱে ৰঞ্জিত খিনি ৰঞ্জিত খিনি তাৰমানে শেষ। এতিয়া আৰু যি আমাৰ ৰঞ্জিত আছে সেইখিনি হাত চাপৰ।
অ'।
সেইটো কাৰণে সমস্যা হৈছে।
আমাৰ আকৌ কঠীয়া ধুনীয়া ওখ হৈছিলে।
বিৰ হ'লা।
পেলোৱা দেৰি হ'ল নে কি অ'।
পেলোৱা আৰু সোনকালে পেলাইছ মানে এই মাটি খিনি সিহঁত অলপ বেয়া হলে যি।
অ', নাবাঢ়িলে।
নাবাঢ়িল সাৰ মাৰিবা লাগিছিলে আমি সাৰ মাৰি নিদিলোঁ সেই আৰু তাতে তাত বয়ে বৰা ধানৰ কঠীয়া লাগে কঠীয়া লাগে সেইটো জ বলত সেই ডবলটো যি একে দৱে একাঠু, একাঠু পানী হয়।
অ'।
হেৰি কৰিবি এই চাৰিদিনৰ পিছত গ'ম পাইছ ইহঁতক যে এক একমাহে যে পঢ় ভাল ই হিনিটে জি পঢ়ি এটা টিম এ পৰীক্ষা এটা পাতিবি সিহঁতে সেইখিনিৰ ওপৰতে।
অ', পখীয়া মই সিহঁতৰ খিনিক মই চোৱা নাপওঁ সিহঁতৰ খিনিক সেইখিনিতে দুটা হেৰিয়ে জুতি আৰু মুবিয়ে তাৰপিছত আমি সৰুকি মোৰ ক্লাছটোৰ পৰা ক্লাছটো টু থ্ৰি ফ্ৰৰ এই তিনিটা। ভাগ, ভাগ কৰি লৈছোঁ আৰু তাৰমানে নহ'লে দিগদাৰ হয় যে।
অ', নহ'লে বা ইহঁতে কি বুজিলে তেনেক কেনে গ'ম পাবি হয়।
অ'। সিহঁতে ল'ব পাৰিব সেইটো মই ল'ম ইিহঁতক কৈছোৱে মই ক কটাকে লমেই মই। মই শুক্ৰবাৰে ল'ম তেতিয়াহে দেওবাৰ দিনাখনা সেহঁনকে ৰিজাল্টটো দিব পাৰিম।
অ', সেনেকা কৰি পেলাই যদি হয় গৈ ফোন কৰিব জুতি বৌক ফোন কৰি পেলাই কবি কালি লগ পাবিয়ে।
উম, কাম, কাম।
বাবা দিবি কি পজ
গ'ম পোৱা যাব অ', মই সেই টাকে সিহঁতক কয় থৈ দিছোঁ মোৰ শুক্ৰবাৰ পৰীক্ষা ল'ম বোলো। কি বুজিলি তেতিয়াহে গ'ম পাম আও।
এনেতো গম নাপাবি না।
উম। পঢ়াই থাকিলে পঢ়িয়ে থাকিব সে লেখি থাকিব এটাই।
অ', পঢ়িয়ে দেখিয়ে থাকিব
উম।
বাকী এই সবা শুলে আৰু চব।
পেমেণ্ট অ', চবেই খোলে মই এয়া। দহি গাঠী আছুঙ কাপোৰ এযোৰ
অ এতিয়া পিটিয়ে পঢ়া পঢ়িছেনা নাই ভালকে?
কোনোমতে আৰু তাইমানে যিমান পঢ়িব লাগে সিমান পঢ়া নাই আৱ পঢ়াত পঢ়িয়ে আছে কিন্তু সেয়া সময়তটো কম আৰু উম
তাক তাক হ দহটা মান, এঘাৰটা মান দহটা চাৰে দহটা খিনিতে সোবা দিবি দি পেলাই তাক ৰাতি উঠাই দিবি অকে ৰাতি তিনটামান বজাত নিজান নিজান হব নহয় সেইখিনি সময়ত উঠাবি সেইখিনি সময়ত তাৰমানে ঠাণ্ডা হেৰিটো পৰি থাকে না
উম এই উঠাই আছিলো মই এইয়া বন্ধ পোৱা সেই ঘৰৰ পৰা অহাৰ পৰা বিয়া খাই অহাৰ পৰাচোন উঠি উঠিবই নোৱাৰা হৈছোঁ সোনকালে।
এলাৰ্ম দি থৈ দিবি তাক গৰম পানী চৰম পানী বনাই খুৱাই বোৱাই টোপনি ভাঙিবা মানে কিবা এটা থৈ দিবি- তাৰপিছত খোৱাই কৰি লৈ
সেকেইটা দিন উঠাই আছিলোঁ ধুনীয়কে সি নিজেও খাব নিজেএকে ৰেগুলাৰ ধুনীয়াকে মই খাই পোৱা সকলো তিনটা বজাতে এতিয়া এইকেইদিন আকৌ মানে কি হলে আও টোপনি বেছি হৈ গৈছে মোৰ টোপনি বেছি হোৱাৰ কাৰণে এতিয়া ময়ে সাৰ নাপাওঁ ক'ত আও পোৱালি উঠিব নহয় জানো মই সাৰ পালেহে এতিয়া আৰু তাক জগুৱাই পেলাইতো থৈ দিব নোৱাৰোঁ লগত থাকিব লাগিব।
উম এনে তহঁতৰ ঘৰটো তহঁতৰ ঘৰৰ পৰিৱেশটো হ'ল হুলষ্টোলিয়া পৰিৱেশ
হুলোষ্টোলিয়া অহ সেইকাৰণে এতিয়া বেছিকে
এয়াত আগভাগটো আগৰাতিটো পঢ়িলেকে সি তাৰ ব্ৰেইনত একো নোসোমায় ভালকে।
উম
কিন্তু পিছ ৰাতিটো যদি সি পঢ়ে তেতিয়া তাৰ ব্ৰেইনটো ফ্ৰেচ হৈ থাকিব ঠাণ্ডা পৰিৱেশত পঢ়িব নহয় তেতিয়া সেই যিখিনি পঢ়ে স্পষ্ট মনত ৰাখি ৰাখি যাব। তই এইকেদিন কষ্ট কৰিবি তিনটা বজাতে এলাৰ্ম দি থৈ দিবি। তিনটা বজাৰ পৰা তাক অতি বেছি পাঁচ টা বজালে পঢ়িব দিবি। পাঁচটা বজাৰ পৰা আকৌ তাক অকণমান শুবা দিবি এঘণ্টামান বুইছ
উম
ছটামান বজা লাগিলে তাক এঘণ্টামান শুবা দিবি।
আৰু কি কি মুখস্থ কৰিছে নকৰিছে তই এ এফালপা চাবি।
ওম
তইতো জানই গোটেইখিনি
উম
গতিকে গোটেই সোপাই তাক ধৰিবি সময় মিলাই মিলাই। এইটো বছৰত টিউচন চিউচন বাদ দে তাৰ লগতে থাক।
তাকে আৱ টিউচন সেইয়াই সি টিউচন কৰা সময়খিনিতহে কৰিছোঙ আৱ
অ অ অ সি ওলাই যোৱা টি টিউচন কৰা সময়খিনিত তই টিউচনটো কৰিবি। তাৰপিছত আৰু তই টিউচন-চিচন ন কৰিবি আৰু ঘান্টা লগতে উম,
কি ক'ত পঢ়িছে নপঢ়িছে এফালৰ পৰা তাক ধৰিবি। পাছ কৰিলেই হ'ব না যদি ভাল মাৰ্ক নাপায় সি মানুহে হাঁহিব।
ভালকৈ পঢ় বুলো এনেই পাছ কৰিলে কাম নাই নহয় আজিকালি। মাৰ্কছটো ভাল হ'ব লাগিব। নম্বৰহে কথা আজিকালি আৰু।
উম, আমাৰ জনীতো মই আশাই কৰা নাই।
উম,
মই পঢ়া ধাণ্ডাই দেখা নাপাওঁ।
উম, তোমালোকৰ ল'ৰা ছোৱালী নিচিনা নহয় কি হব আৰু! উম, সেইটোৱেই।
আগ্ৰহ নাই কৈ থাকিব লাগিব পঢ় অ পঢ় অ। তেতিয়াহে অকমান ধেই সময় কোৱাৰ পিছত, তাতে অকণমান লৰ চৰ হ'ব আউ, তাৰ আগলৈ নাই একো নাই,
তাকে কৈ আছো ইমান দিন শিকাই আছো বেলো এইটো কথা অভ্যাস হোৱা নাই ন আজিলৈ, সৰু পৰা পঢ়ি পঢ়ি পঢ়ি মেট্ৰিক দিবি এ বা, এতিয়ালৈও পঢ়া কথাটো কৈয়ে থাকিব লাগে কৈয়ে থাকিব লাগে।
তাক কবি দাদাই সঁতে এনেকৈ পাছ কৰিলে কাৰণে এতিয়া ভালকৈ পঢ়ি পেলাই, বৰতাহঁতৰ বোমাহঁতৰ সন্মান ৰাখিছে তই যদি এনেকে আমাৰ সন্মান ম না হোৱা আছে চাও বুলি,
কৈয়েই কৈয়েই আছ মোৰ বাপেকো সদায় কৈ থাকে কৈয়ে থাকে বুজায়ে থাকে তাক। কি কয় আৰু, সময় মূলৈহে আৰু চিনাওঁ,
তাকেহে,
চবে শুলে নেকি তাতে,
শুলে,
আমাৰ আছে বাপেকে মোবাইল টিপি আছে।
আৰুতি মোবাইল টাইম পাছ আৰু, এইখিনি সময়তহে আমি সময় পাওঁ।
মোবাইল চাবলৈ,
উম দিনটো কথা। দিনটো সময়ে নাপাওঁচোন, কালি দিনডাল পথাত থাঙকে যাব।
উম আকৌ কি কৰিব ৰুবলো নাই যদি।
বাইহঁত
অঁ
ৰুণিয়ীয়ে পোৱা নাই নাই,
উ ইহঁতেও,
কালি যে অ' সি এতিয়া দুবিঘা লগাব বোলে।
লগাব পাৰাই নাই?
নাই সিহঁত লগাব পৰা হোৱা নাই এতিয়া লগাবহে কালি পা।
অ', আমাৰ ইয়াত সোনকালে কৰিলে মানুহখিনিয়ে অলপ।
এ ইয়াতো সোনকালে কৰিছে। কিন্তু কঠীয়া সিহঁতে বেলেগ মাতি দি। কঠীয়াটো পাওঁতে মানে দেৰি কৰিলে এতিয়া কঠীয়াটো হৈ আছে পোৱালি। তে কেনেকে ৰোৱে হেয়া কঠীয়া হয়!
নহয় এই আমাৰ ইয়াত বেছি সোনকালে হেৰি হ'ল সেইদিনাখন মিটিং হৈছিলে যে আমাৰ ইয়াত যে।
উম।
হেৰি এয়া তেতিয়া ইফালে গেৰুৱা ফালৰ পৰা মানুহ আহিছে নহয় আমি কঠীয়া তুলি আছো। মানুহখিনি আচৰিত খাই গৈছে অওঁ ইয়াত চোন লগাই হ'লে আমি একোৱেই কৰিব পৰা নাই বুলি পেলে। আমাৰও দেৰিকে কৰিলো হয়, তাৰমানে এয়া চেপত মাটি দিগদাৰ চেপত হ'লে। এফালে মানুহ লগ লগাই দিলে এতিয়া ৰাস্ত তা বন্ধ হোৱা ভয়তে লগাই দিয়া গৈছে পিছত গাড়ী সোমাব দিওঁ। হম?
হয়, নেকি?
উম, একে আছে বনে একে ধানো গুচা উঠি আাহিছে হ'লে আৰু।
অ'। জানো মানুহ খোপা চব উম। আমাৰো আমাৰহে দেৰি আৰু তেওঁ লগালেই।
আমাৰ এফালে সোনকালে হৈছে আৰু বেলেগত যি ৰুবাই পৰা নাই। তেওঁ কঠীয়া পাৰিহে আছে।
তেওঁ ৰোৱা নাই উম ভাদ মাহলৈ লগাই থাকে আৰু।
অ', আমাৰ ঘৰতে ভাদ মাহত এই শাও এই শাওনৰ শাওনা মাহৰ পৰা লাষ্টৰ পৰা ধৰি ল। ৰুবা আৰম্ভ কৰিব আৰু মাজৰ পা আৰু এনে হাল চাল বাই কৰি পেলাই আৰম্ভ কৰিব আৰু ভাদৰ লাষ্টলৈ কিনি মাটি ধৰুই থাকিব।
ৰোৱে আকৌ অ'। তোমাৰ ইয়াতো আকৌ আমি পাইছিলো আহি ভাদলৈ ৰুই থকা একেবাৰে অ'। তাৰমানে আগতে ইয়াত পানী হয় যে। পানী হয় যে এইকেইদিনত পানী হৈ থাকে আৰু। আৰু তেতিয়া ভাদ মাহ অলকপমান হেৰি হৈ গৈ তেতিয়াই লগাই আকৌ ধুনীয়াকে। এতিয়া পানী দুনী নাই কাৰণে সাহঁতে সোনকালে লগাব পাৰে আৰু। উম।
মটৰ ভৰাই কাৰণে আৰু মোৰ মটৰ আছে মই মটৰ দি পেলাই পানী দি চোং ন। হেনেকুৱাই আৰু কম্পিটিচন হৈ গৈছে আজিকালি।
অ'।